হয় কোৱা?
কি কৰি আছা?
দে এনেই আছিলো ৰ'বা। তুমি?
মইয়ো এনে আছিলো ৰবা।
অ।
উম, কিবা খালা নে?
উম খালোঁ খালোঁ ৰবা চাহ পানী খালোঁ। তুমি?
ময়ো খালোঁ ৰবা চাহ খালোঁ অলপ আগতে।
অ বাকী খবৰ ভাল?
ওতে
হেল্ল'। অ শুনছা? অ অ কোৱা এতিয়া?
তোমাৰ খবৰ কেনেকুৱা বোলো?
অ মোৰো খবৰ ভালে ৰ'বা। ইমানো ভাল নহয় দিয়াচোন গা ছা অলপ বেয়া হৈছে।
অ বতৰটোৰ কাৰণে হ'ব দিয়া কাৰণ ঠাণ্ডা গৰম পৰি আছে ন এইকেইদিন।
তাকে আৰু বহুত গৰমো পৰিছে দিয়াচোন।
উম তাকেতো দিনটো ইমান ৰ'দ দিব ৰ'দত একদম হৈ থাকে আৰু। গধূলি হ'লে বৰষুণ দি দিয়ে।
তাকেই আৰু উ মানে বৰষুণে। মানে গৰমে ঠাণ্ডাই দিদিয়ে তুমি কোৱা নিচিনা ঠাণ্ডা লাগে মানে ঠাণ্ডা আৰু গৰম দুয়োটা সোমাই গৈছে সেইটো বাবে ছৰে হৈছে দে আমাৰ।
উম সেইকাৰণে হৈছে চাগে।
অ দিয়া পিছে কিয় ফোন কৰিলে ইমান দিনৰ মূৰত?
এ এনেই কৰিলো ৰবা কলেজ যাই আছা নে নাই?
উম গৈ আছো ৰবা। মানে গৈ আছিলো কিন্তু এতিয়া জুলাই মাহত পৰিছে যিটো অলপমান উম গৰমৰ বন্ধ দিছে ৰ'বা আমাক।
অ হয় নেকি ভালেচোন।
তাকেই, তোমালোকৰ?
আমাৰ আজিৰ পৰা দিছে ৰবা।
অ।
উ এ বাকী এনে স্কুললৈ গৈছিলা নেকি এইটো বছৰত?
নাই ৰবা সময় পোৱা নাই মানে। এইবিলাক পঢ়া শুনাৰ বাবে মানে কুলত যাবলৈ পৰা নাই কিন্তু এই সৰস্বতী পূজাত গৈছিলো লাষ্টত।
সৰস্বতী পূজাত মইয়ো গৈছিলো দেখিছিলো তোমাকো পিছে চিনিয়ৰ হিচাপে তোমাৰ লোকক পাইছিলো আৰু।
অ অ মই দেখা নাছিলো ৰবা মানে উম আৰু কলেজলো যাব লগা আছিল যে।
অ হয় সেইটোৱেতো এইবাৰ যিহেতু আ যোৱাবাৰ আমাৰে পতা হৈছিল দেচোন এ আমাৰ তে- ফাৰ্ষ্ট টেনৰ পৰাই মাতিছিলো ত সেইকাৰণে তোমালোকৰ গোটেই বিলাকক উম মানে আহিছিলা। ভাল লাগিছিল আৰু।
তাকে বাকী হুম নতুন কলেজ পাই কেনেকুৱা লাগিছে।
ধুনীয়া ভালে লাগিছে আৰু ইমানো মানে ভালো নহয় বুলি ক'ব পাৰি কাৰণ যিহেতু স্কুলৰ পৰা আহি এনেকৈ ইমান জল্দি মন নবহে দিয়াচোন
সেইটো হয় দিয়াচোন প্ৰথমতে আমাৰ হৈছিলে মানে আহ উহম বিদ্যালয়ৰ পৰা অলপমান মানে কেতিয়া ওলাই আহোঁ তেতিয়া খুব দুখ লাগে আৰু মানে নতুন কলেজখন পালে সেই আগৰ বন্ধু বান্ধৱসকল আৰু শিক্ষক শিক্ষয়িত্ৰীবিলাকলৈ মনত পৰে দিয়াচোন
উম হয় তুমি ঠিকে কৈছা বিদ্যালয়ৰ মানে স্মৃতিটোৱে টা বেলেগে সেই দিয়াচোন কাৰণ আমি আহ কি বহুত বেছি মনত পৰে আমাৰ স্কুললৈ যেতিয়া আমি স্কুলত থাকিলে ইমান মানে অনুভৱ নহয় যে আমি স্কুলৰ পৰা সেই হম বা পিছত স্কুলত আহিব নাপ- পাম কিন্তু যেতিয়া মানে স্কুল খনৰ পৰা ওলাই যাওঁ তেতিয়াহে মানে বুজি পোৱা যায় যে স্কুলৰ মৌটো কিমান বেছি আৰু
হয় হয় ঠিক কথা হৈছে আৰু বন্ধুক সকললৈ মনত পৰি দিয়াচোন এতিয়া সকলোৱেতো একেখন কলেজতে ন পোৱা নাযায় বা মানে নাপাওঁ দিয়াচোন আজিকালি ইমান সে সেইবাবে বন্ধু বিলাকলৈ মনত পৰে আৰু উ শিক্ষ- ক্ষক শিক্ষয়িত্ৰীবিলাকৰ যি মানে পঢ়োৱা মানে উ মানে যি ধৰণ আছিলে সেই সেনেকুৱা মানে মৰমত পঢ়োৱান আজিকালি ন নাপাওঁ দিয়াচোন
হয় তুমি একেবাৰে ঠিকে কৈছা কাৰণ অ স্কুলত থাকিলে আমাৰ বাইদেউহঁতে শিক্ষক শিক্ষয়িত্ৰীসকলে কিমান মৰম কৰিছিল আৰু অকল আমাৰ কিতাপৰ বস্তুৱে যে শিকাইছিল সেনেকুৱা নহয় আমাক কিমান বাহিৰা জ্ঞানো দিছিল দিয়াচোন যে আমি কেনেকৈ এজন ভাল মানুহ হ'ব পাৰো কেনেকৈ আমি বাহিৰত গ'লে কথা পাতিব লাগে ডাঙৰৰ লগত বা সৰু কেনদৰে মৰম কৰিব লাগে। এই সকলো বিলাক এতিয়া আমাক কামত দি আছে দিয়াচোন তিতিয়া আমি ভাবিছিলো যে কিনো ইমান অশান্তি দি থাকি কিম বা কিয় এইবিলাক বুজাই থাকি কিবা কিবি কিন্তু এতিয়া বুজিছো যে অ আমাৰ চাৰ বাইদেউহতে কোৱা কথাবিলাক আমাৰ জীৱনত কিমান মূল্য আছে বা অ আমাৰ যে প্ৰতিটো খোজতে সেইবোৰ কথা আমাৰ দৰকাৰ হৈয়ে থাকে
হয় হয় ঠিক কথা হৈছে আৰু মানে বিদ্যালয়ৰ স্মৃতি বুলি ক'বলৈ গ'লে বিদ্যালয় মানে সকলোখিনিয়ে ভাল লাগে দিয়াচোন মানে সকলো কথাই আমাৰ স্মৃতিতে আছে আৰু বিশেষকৈ ক'বলৈ গলে আমাৰ যিয়ে মানে উম হু মানে বছৰেকীয়া খেলা ধূলা বা কিবা সাংস্কৃতিক অনুষ্ঠানেই হওঁক আৰু মানে বিভিন্ন প্ৰতিযোগিতা বোলো সেইবিলাকে আৰু বেছি এতিয়াও আমাক দুখ দিয়ে কাৰণ আগৰ নিচিনা সেনেকে আমি নাপ পাওঁ দিয়াচোন এতিয়া।
অ তুমি ঠিকে কৈছা আৰু। এতিয়া কলেজত পাই পেলাই মানে কি হব এতিয়া মানে কেনেকুৱা যে আমি স্কুলত মানে ইত তিয়া সঁচা ক'ব গলে আমি আমাৰ লগৰবোৰৰ লগত সেয়ে কথা পাতো যে এতিয়া আগতে বুজি নাপ পালো স্কুলৰ মৰম কি বা সেই কি যাও স্কুল খনৰ পৰা ওলাই যাব খুজি আছিলো কিন্তু যেতিয়া ওলাই আহিলো ইত তিয়া বুজিছো যে স্কুলত আ মানে স্কুলৰ দৰে কলেজ কেতিয়াও হবই নোৱাৰে।
হয় হয় হয় ঠিকে হয় আৰু কু কুচি বিলাকৰ মানে বহুখিনি পাৰ্থক্য দেখা পোৱা যায়। তেওঁলোকে আমাক জ্ঞানেই দিয়ে দিয়াচোন মানে সকলোখিনি আমাক জ্ঞানেই দিয়ে কিন্তু, মানে যিটো আমাৰ মৰম এটা আছিলে মানে বিদ্যালয় শিক্ষক বিলাকৰ অঁ সেনেকুৱা মৰম নেপাই দিয়াচোন এতিয়া।
হয় তুমি একেবাৰে ঠিকে কৈছা দিয়াচোন কাৰণ অঁ যোন আমাৰ এ স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে কিমান আমাক বেছি মৰম কৰিছিল বা কিমান মানে আমাৰ কিবা এটা হ'লেই আমাৰ চাৰ বাইদেউহঁতে কেন কা আমাক সুধিব আহিছিল বা কি হৈছে চাব এ হে কৰে। কলেজত ইমানো সেনেকুৱা নহয় চব শিক্ষক শিক্ষয়ত্ৰী একেই দিয়াচোন সেই বেলেগ বুলি ক'ব নালাগে নাপ পায়। বা কিন্তু মানে এটা মানে পাৰ্থক্য দেখা পোৱা যায় স্কুলৰ আৰু কলেজৰ। শিক্ষক-শিক্ষয়ত্ৰীৰ মাজত।
হয় হয় ঠিক কথা কৈছা আৰু উম বিদ্যালয়ৰ যি যি আমাৰ স্মৃতিসমূহ যেনেকে ধৰি লোৱা কিবা। বিজ্ঞান দিৱসেই হওক এই সেনেকুৱা মানে বহুখিনি আৰু স্কুল তাত মানে স্কু স্কুলত মানে একতাটো বহুত আছিলে কাৰণ উম যেতিয়া আমাৰ মানে বিজ্ঞান দিৱসে হওক বা খেলেই হওক সেনেকে মানে খেলা ধূলাতে ধৰি লওঁ দিয়াচোন তেতিয়া সকলোৱে মানে আমি যেতিয়া একেলগে খেলো বা হৰা জিকা হলেও আমাক অও মানে বন্ধুসকলেও কৈছিলে যে খেলা ধেমালী হয় কিন্তু, আচলতে মানে মূল এইটোৱে মানে খেলা ধূলাৰ মূল অৰ্থ এইটোয়ে যে আমি সকলোৱে এঁম মানে সকলোতে আমি প্ৰতিযোগিতা কৰিব লাগে। যাতে আমি নিজৰ আত্মবিশ্বাস আমি বঢ়াব পাৰো দিয়াচোন। আৰু আৰু বিজ্ঞান দিৱসতো এনেকুৱা হৈছিলে যে অ'কোনবা বেলেগ ক্লাছৰ ল'ৰা ছোৱালী বেলেগ কিবা বনাই আনিছে আমি বেলেগ বনাই নিছো সেনেকে, সকলোৱে সকলোৰটো চালোঁ সেনেকে মানে ভাল লাগে দিয়াচোন।
হয় তুমি ঠিকে কৈছা, এনেকুৱা মানে আৰু তেতিয়া আমাৰ এটা জেদ ভাৱ নাছিল, এতিয়া যেনেকুৱা জেদ ভাৱ এটা আহি গৈছে মনত তি তিয়া আমাৰ নাছিল আচলতে তিয়া আমাৰ লগৰ বিলাক চবৰ লগত মানে এনেকুৱা আছিল সকলোৱে সমান হব লাগে সকলো মানে মিল ললি থাকিব লাগে। একেলগে খেলিব লাগে একেলগে খাব লাগে একেলগে পঢ়িব লাগে আচলতে সেনকুৱা আছিল। মানে সেইটো জীৱন এটা বেলেগে আছিল এতিয়া আৰু মানে তুমি কোৱাৰ দৰে যে খেলা সময়ত আহ মানে এ হৰা জিকা থাকে কিন্তু, আমাৰ ছাৰ বাইদেউহঁতে আমাক এইটোয়ে শিকাইছিল যে আহ হাৰিলেও বা জিকিলেও আমি অংশগ্ৰহণ কৰাটোৱে চবতকে ডাঙৰ কথা যে আমি নিজৰ ওপৰত বিশ্বাস ৰাখি কেনে যে আমি য়া' অংশগ্ৰহণ কৰিছো খেলখনত সেইটোয়ে বহুত এটা ডাঙৰ কথা বা বহুত তা ভাল কথা তো এনেদৰে আমি সকলোতে মানে সকলো ক্ষেত্ৰতে আমাৰ স্কুলৰ দিন বোৰ মনত পৰি দিয়াচোন, তুমি যেনেকৈ কলা বি জ্ঞান দিব সেনেকৈ, কিবা-কিবি যে প্ৰজেক্ট বনাব দিয়ে, কিবা বনাই নিব দিয়ে সেনেকুৱা, তেতিয়া আমি কাৰোবাৰ ঘৰত একেলগে গৈ পেলাই, কৰিছিলো বা এদিন কাৰোবাৰ ঘৰত এদিন সেনেকুৱা কাৰোবাৰ ঘৰত এ এনেকুৱা আমি আৰু মানে ক্লাছটো বহুত কৰিছিলো তো বহুত ভাল লাগিল সেইবিলাক।
হয় হয় আৰু ক'বলৈ গ'লে বিদ্যালয় মানে- হউম' এনেকুৱা আছিলে যে উম' মানে বিদ্যালয় এ মানে আমি বিদ্যালয়ৰ পৰা এইখিনিয়ে পাওঁ যে মানে জ্ঞান পাওঁ, বন্ধুত্ব পাওঁ, আৰু মানে শিক্ষক শিক্ষয়িত্ৰীৰ মৰম, স্মৃতি আদি সকলোবোৰ আমি মানে স্কুলৰ পৰাই পাওঁ আৰু অ, ক'বলৈ গ'লে, আমাক স্কুলতে শিকাইছিলে আমি কিদৰে এ মানে মানুহৰ লগত ব্যয়ৱহাৰ কৰিব লাগে, কি ধৰণে ডাঙৰক সন্মান কৰিব লাগে, সেইখিনিকে মানে। আমি উম, সকলোবোৰ আমি স্কুলৰ পৰাই পাইছিলো দিয়াচোন।
হয়, তুমি একেবাৰে ঠিকে কৈছা দিয়াচোন সেইকাৰণে ক'ব গ'লে যিমান ক'লেও যে আমি যিমান ডাঙৰ হৈ গ'লে মোৰ দাদাও আছে। মোৰ একেখন কলেজ স্কুলতে পঢ়া বা, সিহঁতে এতিয়ালৈকে পাহৰিব পৰা নাই। স্কুলৰ দিন বোৰ তো আমি কেনেকৈ পাৰিম, মানে- ইমান জল্দি সিহঁতে ইমান ডাঙৰ হোৱাৰ পিছতো পৰা নাই, যিহেতু আমিতো আ, স্কুলৰ পৰা ওলাই আহা তোমাৰতো দুবছৰ হ'লে ক'ব গ'লে, কিন্তু মোৰতো এবছৰো হোৱা নাই। ইমান জল্দি টো আমি অ' কি বুলি কয় আহ' পাহৰিব নোৱাৰো দিয়াচোন।
শেষৰ দিনটো খুব মানে দুখৰ দিন হিচাপে মানি,
কি কৈছা মাততো অহা নাই ভালকে।
অ, বোলো বিদ্যায়ালয়ৰ মানে শেষৰ দিনটো খুব সুখৰ দিন আছিলে দিয়াচোন সিদিনা আমি। সকলো বন্ধু-বন্ধু বাৰ্গৱ বা শিক্ষয়-শিক্ষয়িত্ৰী সকলোকে আমি এৰিব লগা হৈছিল, সিদিনাখন সেইদিনটো আমি কেতিয়াও পাহৰিব নোৱাৰিম দিয়াচোন জীৱনত।
বাৰু ঠিকে কৈছা, পিছে তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল। আজি ৰাখ থৈছো দিয়া নহ'লে পিছত পাতিম আৰু।
হয়-হয়, পিছত আৰু এনেকে কেতিয়াবা বিষয় লৈ উলাই পাতিম দিয়া।
উম, ঠিক আছে দিয়া ৰাখিছো।
ন এতিয়া